হেল্ল অ নমস্কাৰ। অ অ আহ আপুনি, অ অ আপুনি ফ্ৰী আছেনে এতিয়া?
আচ্ছা ফ্ৰী আছোঁ মই।
হয় অ মই আপোনাৰ কিবা কথা পতপা আছিল আৰু না। ডিচকাশচন কৰিবা আছিল। আ-আপুনি সোমাই দিবা পাৰিব না?
হ'ব হ'ব হ'ব সোমাই দিম মই আ নিশ্চয় আপোনাক মই সোমাই দিম।
মই মই মানে, কি ক'ম? ত পিক ফাৰ্ম কৰিব খ-খচছিলে আৰু না আৰু ফিচাৰিং, ইয়াৰ বিষয়ে মই আপোনাৰ কিবা ছাজেশ্যন ল'ব পাৰিম না? মানে যি পিক ফাৰ্ম কৰিল মানে ষ্টাৰ্টিং পৰা গাহৰি ডাঙৰ হোৱা লৈকে কি কি কৰিবা লাগে? মানে বেমাৰ হ'লেই গাহৰিটো কি কি বেজি দিব লাগে? আৰু কি আদাৰ খুৱাব লাগে? ইয়াৰ বিষয়ে আপুনি অলপ কবি নেকি?
হয় মানে এনেকুৱা গাহৰি পুলি মানে, গাহৰিটো মানে যেতিয়া পুহে না ত মতা গাহৰিটো মানে পুহি পুহিলে সিমান লাভ নাথাকে আৰু ন?
হয় হয়।
এতিয়া আমি মাইকী গাহৰি পুৰি ভাল
হয়।
ছোৱা মাইকী পোৱালি যদি পোহে না ত এতিয়া মানে এনেকুৱা হয় মানে, চানা পোৱা যায় ন কেতিয়াবা চানাটো মানে এটা দুটা নহয়, মানে গাহৰি মাইকীয়ে চানাটো দিয়া হয় মানে ন'টা-দচটা মান দিয়ে।
হয়।
এনেকে যদি দিয়ে তাৰমানে এইটো কি গৃহস্থ যোনী মালিক বা, যোনী পুহিছে সটো অলপ পইচা-চইচা অলপ বেছিকে পোৱা যায় আৰু বিজনেচত ভাল হৈ যায় মানে।
উম উম।
কল চলাব পাৰে ভালকৈ সেনেকুৱা। যুদি মতা গাহৰি লয় অলপ চলপ সেয়াই আৰু মানে ইমান পইচা-চইচা নাহিয়ে ন?
হয়।
সেনেকোৱা আৰু বিনে-বেমাৰ লে কি বিজি দিব লাগে সেইটো মই সিমান নাজানো, মানে মই সিমান পোৱা নাই। মই তথাপিও গম পাওঁ আৰু যেনেকুৱা ঘৰৰ মানুহ কেইজনমান সেনে পুহি থাকে ন। মইতো আৰু ইমান গাহৰিৰ বিষয়ে মই সিমানে গুৰুত্ব নলওঁ মানে সেইখিনিয়ে আৰু মই যিখিনি জানো সেইখিনি কথাটো আপোনাক কলো আৰু মই।
হয়।
এতিয়া আপুনি আপোনাক মই এটা কুৱেশ্যন সুধিব পাৰিব না?
অ পাৰম দে।
এতিয়া মানে কুৱেশচনটো হ'ল মানে সেনেকুৱা যে আপুনি কিবা এনেকুৱা ফাৰ্ম কৰিবলৈ কিবা চেষ্টা কৰি আছে নেকি?
হয় হয় মই কিবা এইটোয়ে আপুনি কৈছে যে গাহৰি ফাৰ্ম বা ফিচাৰিং কৰিব বিচাৰিছিল আৰু না?
হয় হয় হয়।
মানে আমাৰ ঘৰত ডাঙৰকে কিবা পথাৰ আছে ন পুখুৰী আছে আৰু না। মানে পাঁচ বিঘা মান, এতে মানে
হয়।
মই ফিচাৰিং কৰিব বিচাৰিছিলো না, কিন্তু ষ্টাৰ্টিং কৰা নাই আৰু না কেনে কৰিম ন এক বিছিকে মানে পাপচেলাৰল আৰু না। ফিচাৰিং বা এতিয়া কাষতে গাহৰি কিবা সি মাছ- থউৰি নে কি কয় ওপৰতটো হয় এটোৱে মানে- পিক ফাৰ্ম কৰিলে আৰু এই পিকৰ কি কয় গুটুঅ যেনে আদাৰ- আদৰ হয় আৰু না। এ অঁ পানীত পৰিলি অ খাদ্য হৈছে অ এইটো আৰু ভাবছিল আৰু না মই। মনত।
হয় হয় হয়।
ইয়াৰ বিষয়ে মানে আপোনাৰ কিবা জানে নেকি মানে ছাজেশ্যন ল'ব বিচাৰিছিল আৰু না-
আচ্ছা কনটো কৈ আছা ফ্ৰিছৰ ন।
অঁ' ফিচাৰ ফিচাৰ মাছৰ।
ফিচৰ বনালেতো বহুত ভাল ফিচৰৰ বনালে বহুত- ভাল কাৰণ ফিচৰটো বহুত লাভ আছে মাছৰটো ন। এ যদি খালটো ডাঙৰ অঁ' যদি আছে- ফিছাৰ যদি অলপ অ সেই বিঘা কৈছিল আপুনি?
পাঁচ বিঘা।
অঁ' পাঁচ বিঘা খাল আছে নেকি?
অ' হয়।
তেতিয়াতো বহুত ভাল পাঁচ বিঘা যদি তুমি মাছৰ যদি পেছা যদি ফুলিবৰ যদি- চেষ্টা কৰিছা তেতিয়া আগবাঢ়ি যোৱা আৰু খুব ভাল। কাৰণ ফিচাৰত বহুত টকা আছে মাছত বহুত পইচা আছে মানে গাহৰি- যিখিনি আছে তাতকৈ বেছি মানে ফ্ৰিছত থাকে আৰু ন।
হয় হয়।
কৰিলে ভাল আও এইটো আৰু এটা বিজনেচত পৰি যায় বিজনেছোতো কৰিব লাগিব। বিজনেজ- কৰিলে ভাল ন।
হয়।
এ আছে আপ- আপুনি এইটো যি এতিয়া ভাবি আছে এইটো কমপ্লিট কৰি দিয়া কাৰণ ভাল মাছৰ কিবাটো-
বিজনেচটো ভালে, উম'। আপুনি এতিয়া ঘৰত থাকে না ক'বাত থাকে?
অঁ' মই এতিয়া ঘৰতে থাকে।
ঘৰতে থাকে ন, কি কৰি আছা এতিয়া আপুনি?
এতিয়া মই আজিতো বহুত গৰম দিছে। মানে মই ঘৰতে আছো আৰু না পংখা লৈ গৈ আছে আৰু না। মানে বাহিৰত যাবাই পৰা নাই মানে বৈধ গৰম আৰু বতাহ চতাহ নাই আমাৰ ফালে।
অ' হয় হয়, এতিয়াতো বহুত গৰম দি আছে ন বতৰত- ত ঠিকে আছে এতিয়া কি কৰিম কি নকৰিম হঁ'।
উম' কিবা আহ যে কিবা নহয় নহয়না। আ আপোনাৰ কিবা জাগাত খেতি বাতি কেনে চলি আছে এনেই?
অ' খেতি বাতিটোত- টো আৎচ্ছা ঠিকে আছে মানে এতিয়া গৰম বতৰ মানেটো আৰু পানী বৰষুণৰ বতৰ ন।
হয়।
ৰ বতৰ লগত লগত আৰু এইফালে বৰষুণ বতৰ থাকে তেতিয়া বৰষুণ বতৰ হলেতো আৰু- জানে অসমত আমাৰ অসমত মানে আহ ধানৰ খেতি কৰা যায় ন। ত এটা চলি আছে এতিয়া আৰু অলপ জুন মাহৰ পৰাই মানে ষ্টাৰ্টিং হৈছে আৰু ন প্লেন। এইটো মানে যিটো বাপেত ৰোৱা কঠিয়া ৰুৱা বা এনে বাপেত ৰুৱা ধানৰ খেতি আৰম্ভণি মানে জুন মাহৰ পৰাই চলি আছে। ত মাজে লাগিল উম এতিয়া আৰু চলিব না কি ন?
হয়
শুনিছেনে আপুনি?
অঁঁ শুনিছোঁ শুনিছোঁ কৈ থাক আপুনি।
আপোনাৰ ফালে আপোনাৰ ফালে কেনেকৈ চলি আছে খেতি বাতি?
আহ খেতি বাতি আমাৰ ফালে শেষে হৈছে আৰু না বেছি নাই আৰু না। মানে পানীটো আন মানে বৰষুণ নালাগে আৰু ন আমাৰ মেচিন আছে ন। পানী দিয়া পথাৰতে চলাচল কেমদি এনে কাৰণে মেচিনৰ পৰা পানীটো পাই থাকি আৰু না। মানে বৰষুণৰ কিবা নালগে আৰু না পানী ইয়াৰ কাৰণে আমাৰ হেল্প হৈছে আৰু না। পানীটো টাইমত পাই আছে আৰু না ধান খেতি কৰাৰ কাৰণে। আহ আপোনাৰ কিবা জোগাত মানে কি কোন ধানটো বেছি হয়? মানে
আমাৰ জাগাৰ এইফালে তো আমাৰ অলপ মাটি আছে। মানে এনে আমাৰো বেছি নাই। পাঁচ বিঘামান মাটি আছে। মাটিত আমি ৰঞ্জিতে বেছিকৈ কৰোঁ আৰু মানে ৰঞ্জিতটো দিলে অলপ ভাল হয়। বেলেগ মানে খেতি কৰিলে মানে অলপমান বেয়া আৰু মানে অলপ বেয়া হৈ যায়। ইমান কিবাটো নহয় মানে ৰঞ্জিত কৰিলো আৰু ভাল আৰু আৰু বিক্ৰী কৰাটো আৰু অলপ ভাল। বা মানে পইচা পোৱাই যায় আৰু ন দামটো ৰনজিত। ৰঞ্জিত ধানটো যদি খেতি কৰি লয় আৰু ভাল লাগে আৰু পিছত বিক্ৰী কৰি দিল বজাৰত ভালকৈ টকা পোৱা যায়।
হয়। এনে হাজিৰা এ গিলাক কিমানকৈ চলছি?
অ হাজিৰা গিলাকটো আমাৰ হেনেকুৱা চলি আছে চাৰি চাৰিশ পাঁচশ টকা হেনেকুৱা চলি আছে। দেশৰ হেইফালে আপোনাৰ চাৰিফালে কিমান চলি আছে এনে হাজিৰা?
আমাৰ ফালে দুটাৰ আৰু না মানে ভাত খালি চাৰে চাৰিশ আৰু ভাত নাখালি পাঁচশ আৰু না।
অ, সেনেকোৱা ন।
হয় হয় আপোনাৰ ফালে কি খেতিটো কি মানে ট্ৰেক্টৰ কৰে না কি গৰুৰ দি হাল বাজে?
আমাৰ এইফালে খেতিটো মানে কিছুমানে মানে গৰুৰে কৰে ন আৰু কিছুমানে টেক্ট্ৰৰেদি কৰে মানে ট্ৰেক্টৰ লৈ কেনে টেক্ট্ৰৰে হাল মাৰি সেই টো মানে অ খেতিটো কৰি দিয়ে আৰু পিছত কিছুমানে আৰু কি ক'ম আৰু, নাঙল দি ম গৰু দিয়ে হাল মাৰি কেনেকে দি বনাই ন?
হয় হয়।
কিছুমানে ট্ৰেক্টৰ মৰাৰ পিছতো আৰু মানে গৰু লগাই দিয়ে সেনেকুৱা আছে, কিছুমানে আৰু টেক্টৰ গৰু লগাৰ পিছত আৰু টেক্টৰ লগাই দিয়ে মানে সেনেকুৱা চিষ্টেমো চলি আছে আৰু।
হয় হয় আমাৰ ফালে যে গৰুটো নাইকিয়া হৈ গৈছে আৰু না মানে চবে ট্ৰেক্টৰ আছে মানে ঘৰে ঘৰে ট্ৰেক্টৰে মেইন আৰু ট্ৰেক্টৰে হাস কৰিলি কিবা
গিলা চেন্স হৈ গৈছি না মানে সেনেকুৱাই আৰু মানে ট্ৰেক্টৰে চলিব আৰু। মানে মেচিন হৈ গৈছি আজিকালি বেছিকৈ ন আজি আগৰ যুগ নাই। এতিয়াতো আগৰ দৰে গৰুৰ লগত ইমান কষ্ট কৰি হাল মাৰও দিন নাই ন।
নাই নাই, উম।
মানে চব মেচিনেদি কৰে। এতিয়া পেট ৰুৱ। কিবাকে ৰুৱা হেইবিলাও মেচিন চলি আছে। ধান হোৱাৰ পিছত আৰু কমপ্লিট হোৱাৰ পিছতে আৰু ধান কাত আৰু মেচিন ওলাই গৈছে ন?
হয়। হয়।
আৰু বহুত পুকা বিভিন্ন ধৰণৰ মানে মেচিন ওলাই গৈছি আৰু মানে কি ক'ম। মানে আজিকালি মানে মানুহৰ মানে ইম্পৰ্ণ্টে নাই ন?
নাই। নাই আৰু আজিকালিৰ মানুহতো কষ্ট কৰিবও নোৱাৰে। ইয়াৰ
অ', হেইটোক হয়। হয়। হয়। সঁচা কথা কৈছে। আপুনি মানে আজ আজিকালিৰ মানুহগিলাক চব এনেকুৱা মানে ইমান এনাৰ্জি নাই মানে দেহত মানে এনে এইটো কৃষকৰ পৰা হৈছে বুলি কলি মানে আগৰ দৰে খাদ্য নপ বা এতিয়া মানে খাদ্য বিলা চব আবে খেতিয়ক বিলাক কি কৰে, মানে এই ইউৰিয়া চুপাৰ স্প্ৰেড পাছপৰ্ট এই এই চিষ্টেম মানে কিবা দিয়ে আৰু ন?
উম', উম,
মানে উশাত দিয়া যায়। উশাত দি কেনে মানে হ খেতি বাতি কৰে‌। আৰু ধান খেতিটো এ দি দিয়ে এতিয়া আৰু কিবা হেই চব্জি চব্জি আমি বজাৰত গেলিযে পাওঁ। সেইবিলাকও মানে গোটেই খিনি মানে মেডিচিন দি কিনে বনাও আৰু মানে মেডিচিন মানে হেনেকুৱা মানে দিয়ে। উশাদ দিয়ে। উম, হম, তাৰ কাৰণে মানুহ গিলাৰ মানে দেহত ইমান এনাৰ্জি নাই দুৰ্বল। আৰু ইফালে কষ্ট কাম কৰা নাযায় আৰু সৰু প্ৰায় আগতে মানে আগৰ মানুহগিলা যেনেকুৱা সৰু পৰাই বল খেলিছিল। মানে লুকা চুপা খ খেলিছিলি আৰু মাৰ মাৰি এনেকুৱা লগৰ লগৰ খেলিছিল। সময় নাই না মোবাইল মোবাইলত ব্যস্ত থাকে। মোবাইলত কিছুমানেতো আৰু বেয়া বেয়া ভিডিঅ' চায়। এইবিলাক মানে দেখা গলে এনাৰ্জি নোহোৱা হৈ গেছি। উম', এতিয়া মানুহকেইটা মানে মোবাইল চাই কেনে আজাদদি মানে বহিবোৰ মন যায়। তাৰ কাৰণে মানে কষ্ট কৰিব ইচ্ছা নাযায়।
নাযায় আৰু মোবাইলতে চাই থাকে আৰু না বেছি কামৰ চামত নাযায়। মোবাইলতো বস্ত থাকে। মানুহ গিলাক এক্সাৰচাইজ নকৰে আৰু না শুনিছেনে আপুনি? হেল্ল', হেল্ল', হেল্ল', হেল্ল', অ, অ, শুনছো দে কৈ থাক।
যে আহ আপুনি কি কৰি আছে। এতিয়া ভাত খালি নে নাই?
অ', মই ভাত খাইছো আৰু না মানে দুটা বজাতে খাইছো আৰু না এতিয়া আৰু ভাত টেবেল আনা আৰু না বহয়ে আছে আৰু ফেনত কিবা কত গৰম না আৰু না আৰু গৰমৰ দিন আৰু ঘৰুমে হ'বই হয়। হয়। হাত ছিগা আছে।
হয় ঠিকে কৈছা। আপুনি ঠিক কৈছে উম, হ'ব আপুনি আপোনাৰ লগত যিখিনি কথা পাতিলো। আমি বহুত আমি বুজি পালো যে, কিছুমান ক্ষেত্ৰত যেনেকুৱা কেনেকুৱা কি কৰিব লাগিব ন মানে বিজ তুমি চাই দিয়া বা খেতি বাতি কেনেকোৱা চলি আছে এতিয়া আৰু বতৰ কেনেকোৱা আপুনি আপোনালোকৰ কথা পাতি কিনে বহুত মানে বুজি গ'ল এতিয়া যিয়ে হওক আমাৰ টাইম টো হৈ গ'ল এতিয়া আপোনাৰ আপোনাৰ পিছত লগ পাম বুলি মই ধন্যবাদ যাচিছো।
দে
অকে থেংক ইউ